হেল্ল
হেল্ল'
হেল্ল'
অ', হেল্ল'
অহ, কি কৰি আছা বহুত দিন
অ', ৰাতিপুৱা জলপান বনালো
পৰা ন দেখোনকে কি অসুবিধা আনা বেমাৰ হৈ আছে
এই আমাৰ তাৰ মানে সৰুটো অসুখ হৈ আছে এ সেইবিলাকতে লাগি আছো
কি বেমাৰ হৈ হৈছে
এই গলবাটাৰ
অ অ
সেইকাৰণে ফোন কৰা নাই সময় পোৱা নাই
অ কোৱা লোৱা হল
নাই ৰাতিপুৱা অলপমান পিঠাাগুড়ি খুন্দিলো
অ
তাৰ পিছত এই পিঠাগুৰি খুন্দি পেলাই অলপমান পিঠা বনালো
অ
মানে বীজ যে বীজ
অ
বিধটো ৰুকি পেলাই এইটো আমাৰ অসমীয়াত কলা চাপাৰী পিঠা বুলি কয়
অ অ
সেনেকৈ মানে পিঠা বনালো তাৰ পিছত সিহঁতৰ বাবু ত কাৰণে অলপ ভাতৰ যোগাৰ কৰিলোঁ
অ
এনেকৈয়ে বনালো তাৰছত আজি বতৰটোও বেয়া বৰষুণ দি আছে কিন কিনিয় পছে এতিয়া ৰ'দ দিছে
অ বিট এইবিলাক পালেং শাক
অ মই হে কৰো মানে পিঠাগুৰিত এ ইহঁততো এনে না হ খাই নহয় হহাই কাৰণে বিটটো মই ৰুকি পেলাই পিঠাগুৰিতে দিওঁ
অ পালে শাক টো পালে শাক টো মিক্সি কৰি মাৰি কিনে
অ পালি শাকটো মই সেনেকেই অ ৰসটো খুৱাও
অ মানে আটা আটা মাৰিলেও কাটি দিব পাৰিল
অ তাতে দিব পাৰি অ অ সেনেকৈও দিব পাৰি সেনেকৈ দিও নহলে সিহঁতে নাখায় অলপমান ফুৰিব গ'লো গ'লো কালি অ এইবাক খাই উম তাৰিছত যোৱ কালি ফুৰিব গলো ইয়াতে ছয় গাঁজৰ ন অ নননটাা আছে।
অ', অ'
অ' তাত গ'লো গৈ পেলাই আৰু গৰমৰ কথা নাথাকিলো আহিলো ৰাতি।
অ',
অ' তাতে মন্দিৰ এটা আছে চ এ চন্দিকা মন্দিৰ দেখিছানে?
অ' দেখিছো দেখিছো।
অ', অ' এই চ অ দুূৰ্গাৰ মন্দিৰ সেইটো।
আহ',
পেলাই বাবুহঁতক লৈ গ'লোঁ পূজা চজা কৰি পেলাই এনেকৈ আহিলোঁ। তাত খ খাই অ' ভোক খাইছো আহ অ' কালি আমি ভোগ খোৱা না প্ৰসাদ চসাদ খাইছো এনে বেলেগ দনা গলে ভোক খুোক চুক খাওঁ ভাল লাগে দ দুৰ্গা পূজাৰ সময়ত গ'লে খুোক চুক পাই। সা আৰু গৰমৰ কথা নহয়। অলপ সোনকালেও গুচি আহিলো। আৰু ইয়াতেতো আমাৰ পূজা আৰু মনসা পূজা আহিয়ে আছে ভাদ মাহত যে হয়।
অ', অ', অ'
হাওজা আমাৰ ইয়াতে হয় নহয় ডাঙৰ গৈ। এ ইয়াতে একো অ' ই পূজা হৈ আছে পূজা হব আৰু। এনেকাা বেছি দিন নাই আৰু দুূৰ্গা পূজা হয়। অ' দুৰ্গা পূজাও হয় ভাল লাগে ঠাইখি বিৰাট ভাল লাগে। পুখুৰী আছে ওচৰতে দোকান চোকান আছে। আৰু চব মন্দিৰে আছে তাৰমানমানে ভগৱান মহাদেৱৰ দৰ্গাৰ। কালি লক্ষী গণেশ সকলো ভগৱানৰে আছে। বহুতবাৰ ব'লো তাত তাত গলে ফুৰিব গলে যাও। ৰল বনাব অ', অ', অ' জানো। ৰোল বনাও মাজে মাজে এনেকা এনেকৈ?
মোৰানে মইদা দুইকা ভল দুই কাপ ল'ব লাগে ডিম দুটা পয়াজ এ পাতল কৈ এটা সৰু সৰুকৈ কাটি কেঁচা জলকীয়া দুটা মিহিকৈ কাটি নিম নিজৰ আন্দাজ মে গোলমৰিচৰ গুৰি অলপ ম আধা চামুচ বা তেল নিজৰ প্ৰয়োজন মতে এ ময়দাত ময়দাত অলপ নিমখ তেল পানী মিহলি কৰি কোমল হোৱালৈকে মানে মাৰি থাকিব লাগে আৰু।
অ'
সেইখিনি তাৰ পিছত এই লাড্ডু বনাই মানে সৰু সৰুকে গোল কৰি পেলি
উম',
তাত এই টাৱাত দি কিনে কণী ভাজি দিব লাগে। ৰফালে ভালকে শিকি ল'ব লাগে ওপৰত কেঁচা পিয়াজ কেঁচা জলকীয়া বা টমেট' চচ এইবিলাক উঠিকিনি ধুনীয়া পৰিৱেশন কৰিলে হ'ল
আহ অ
কেনেকৈ বনোৱা
মই সেনেকুৱাই বনাও অ সেনেকাই বনাও আৰু মই আজি এটা হেৰি বনাম ৰবা এই কচুৰ পাত যে আছে কচুৰ পাত তামানে চাৰি পাঁচটালৈ ডাঙৰৰ পৰা সৰুলৈকে ন এটা ডাঙৰ ডাঙৰৰ পৰা সৰুলৈকে মানে এখন কলপাত হেৰি কচুপাতত মছলা চব জিৰা গুৰি কনিয়া গুৰি তাৰছত হালধি অকমান নহৰু জলকীয়া পিয়াজ আদা চব মিক্সিত মানে পেষ্ট কৰি কচুৰ পাত খনত লেতিয়াই দিব লাগে একদম গাঙত ডাঙৰ কৰি লেতেয়াই দিব লাগে গোটেইখন লৈ দি পেলাই অলপ কচুখন সেকি লব লাগে দে দ স্তটো নৰম হয় তাৰপিছত ওচবখন লগ লগাই ৰোল যেনেকৈ বনাই ঘুৰাই দিব লাগে ৰ'লৰ দৰে তাৰ পিছত নহয় আৰু কেঁচিৰে বঢ়িয়া কৰি মানে চুৰিৰে অলপ অলপকৈ পিছ পিচ কাটব লাগে কাটি পেলাই ৰিফাইন তেলত ভাজিব লাগে কি সোৱাদ লাগে আৰু চাউলৰ গুৰি দিব লাগে যানো খম খমীয়া হয় এ সেনেুৱা এই বিৰাত ভাল লাগে অ সেনেকা বনাও সেনেকৈ দিব পাৰি আৰু আমাৰ ইয়াতে ভাত হ
অঁ অঁ অ কওকচোন
আমাৰ ইয়াতে আৰু ভাত কেৰেলা যে ভাত কেৰেলা নাখায় নহয় নাখালে মই কি কৰো অলপ মান মানে সিজো সিজাই লওঁ সিজাই লৈ পেলাই ভিতৰ গুটি বিলাক নাখায় ইিহঁতে গুটি বিলাক ওলাই দিওঁ ওলাই দি তাতো বঢ়িয়া কৰি আদা বেছি বেলেগ মছলা নয় আদা নেহৰু পিয়াজ সেনকাই ভটি পেলাই তাক সোমাই দিওঁ সোমাই দি কি তাৰ ওপৰতে অলপমান বেচন লে তিয়াই দিওঁ দি পেলাই এনেকৈ তেলত ভাজি দিওঁ সিহঁতে খাই সনেকৈ দিলে সেইবিলাক বুদ্ধি কৰি খুৱাও মই নহ'লে ইহঁতে নাখায়
অ ঠিকেই এইবিলাক খোৱা বস্তু পোৱাতো ভাল
অঁ
এনকা ঘৰৰ বস্তু খুৱাব লাগে
অ তুমি চদি ৰাতিপোৱা কি খালা
মই আজি মানে হেৰি কৰিছো যাকালি ৰাতি চাউল আৰু মুগৰ ডাল ভিজাই থৈছিলো
অ
আজি ৰাতিপুৱা এইখিনি উঠাই কিনে মিক্সিত মাৰি কিনে মানে গুলি থৈছো এইটো এটা পিঠা বনাম
অ
ভাল লাগে তাত নিমখ অকমান চৌদা চেনি অকমান দিছো
অ
ভাল লাগেটো এইটো ইটোত মানে ইস্তাৰ বৰাম
অ মই এনেকৈ মিক্সিত খুন্দি খুন্দি বনাই থাকোঁ কিবা কিবি আৰু কঠালৰ পিঠা কালি আৰু এ কঠাল এটা আনিছিলে আনোতে আৰু মই ভাবিছো এই কঁঠাল এনে খাব ভাল নাপাওঁ সেই আণে অলপ মানে বেছি পকিব দিলো পকিব দি গধূলি মানে কঠালৰ গো দি পেলাই ওলাই অলপ বঢ়িয়াকৈ সানি ত চাউলৰ গুড়ি দি ব সৰু সৰুকৈ ভাল পোৱা বনাব বুলি ভাবিছ
অ অ যোৱাকালি মই খালো কঠল ইমান মিঠা খুৰহঁতৰ ঘৰত বিৰাট ভাল লাগিছে কঠালটো খাই কেনে
তোমালোকৰ ঘৰতো আছে নহয় আছে ন কথাবলাক
আছে অ লাগিলে নিব পাৰ মানে দুটা পাৰা হৈছে কিন্তু পকা নাই সেইদিনাখনে ভাবিছিলো
অ নহলে হেৰি কৰিম নেকি যোৱাকালি যোৱাকালি লৈ আহি পাতিম নেকি
অ তাৰমানে এই উ পঠলৰ পাত মানে পাত হেৰি ল'ৰাটো মানে পাৰি দিব লিছিল কিন্তু পকা নাই
নহ ন পকিলে কথা নাই পানী দিব লাগিছিল কাৰণ বান্দত আহি খাবহে এ মালা আৰু নভাগিছে এতিয়া ক'ত মানুহ পাবা আৰু
তাৰ পৰা এটা লৈ যাব পাৰে
নহলে কালি আহোতে
বা নিজে পানী পানিল দিগদাৰ হব
পাৰিব নোৱাৰিব সেই ল'ৰাজ হব লাগিছিল
আৰু কোনদিনাখন পাত নিপ আহে ঠিক আছে ল'ৰা তই নাহিলে পাৰিব দিছিলে সি পাৰিব।
বেলেগ দিনা নোৱাৰিব আৰু কালিয়ে পাৰিব কালি আজি গৈছোঁ। কালি বাাঢ়িব আৰু নহ'লে ঘৰত থকা দুটাই লৈ আহিব।
অ' অ' দুটা নহয়, এটা নোৱাৰিব।
অ' এটা ল এটা লৈ আহিম দিয়া, বেছি ময়ো নখাও নহয়, গুটি কেইটাহে।
আহ গুটি কেইটা লাগে। চাওঁ
উম।
কি হয়।
অ' বাৰু অম্বুবাচী মেলা চালা।
কি কৈছা।
অম্বুবাচী মেলা চালা।
নাই চাব যোৱা নাই, ইমান ভিৰ হৈছে কেনে যাব।
অ' এই হেৰি মই চিনাকি মানুহ দেখিছিলোঁ। আৰু মাহীয়ে মামী একেক দেখিছোঁ, মাহী ছোৱালীক ঘৰৰ মানে মইয়তো যোৱা নাই বাবুহঁতৰ কাৰণে মানে ফেচবুকতে দেখা পাইছোঁ।